হেল্ল' হেল্ল' শুনিছা?
অ কোৱা?
অ কি কৰি আছা?
এনেই আছিলো কোৱা, তুমি?
মই এনে আছো ৰবা। বিজি আছিলা নেকি তুমি?
নাই নাই বহিয়ে আছো, কোৱা?
অঁ পিছে ভাত পানী খালা?
ভাত পানী খালো বাৰু। তুমি?
নাই ৰ'বা মই বাহিৰত গৈছিলোঁ, তাতে মানে ফাষ্টফুড অলপমান খাই আহিলোঁ। ঘৰত আহি পিনে খোৱা মানে মোৰ ধৈৰ্যই নহ'ল। ইমান ভোক লাগিলেই।
হা, হা?
ঘৰত আহি পিনে মানে খাবৰ কাৰণে মোৰ ধৈৰ্যই নহ'ল। সেইকাৰণে মই বাহিৰতে খাই আহিছোঁ ৰবা ফাষ্ট ফুড।
অ হয় নেকি? কিয় বাহিৰতে খোৱা নেকি তুমি বেছিকে, নে আজিহে খাইছা?
মইতো এনেই মানে বাহিৰতে বেছি খাওঁ। ঘৰৰ মানে খাদ্যবিলাক ইমান এটা ভালেই নালাগে। মোৰ বাহিৰতে মানে খাই খাই পিনে মোৰ বেয়া হৈ গৈছে। এতিয়া বাহিৰৰে খাই থাকোঁ। বেছিভাগ, কিন্তু ঘৰো খাও নাখ নোখোৱা নহয়।
গম পাইছো বাৰু। বাট' বাহিৰৰ ইমান খোৱাতো ভাল নহয় নহয় আচলতে গা-চা বেয়া বা বেমাৰ চেমাৰ আজিকালি যিমান মানুহৰ হৈছে, এ'বাহিৰৰ খোৱা কাৰণেই হয়। মানুহবোৰে ঘৰৰ খাদ্যবোৰ ইমান ভাল নাখায়, বাহিৰত ওলাই যাই ভাবে বাহিৰতে খাই দিও। তাৰ পিছত ঘৰত যদি ভাত বনোৱাও থাকে মানে এনেকুৱা হৈ যায় যে এ বাহিৰৰ পৰা খাই আহিলো ৰবা, পেট ভৰি আছে। কিন্তু আচলতে সেইখিনি খোৱা খিনিতো মানে ইমান এটাত ভাল নহয় ন আৰু এইখিনি নিউট্ৰিয়েছো ইমান প্ৰভাইড নকৰে। যি ঘৰৰ খাদ্যবোৰত থাকে, সেইখিনি আৰু মানুহে বুজি নাপায় আৰু আজিকালি চবৰতো এনেকুৱা হৈ যায়, যে খাই আহো গধূলা, গধূলা যাবই ওলাই, ওলাই খাবলে।
ঠিকে কৈছা, কিন্তু মোৰ মানে এটা অভ্যাস টাইপৰ হৈ যায় ন? ঘৰৰো খাও মই নোখোৱা নহয়, কিন্তু বাহিৰত টেষ্ট এটা থাকে ন, চ' সেইটো কাৰণে খোৱা যায় আৰু কি বেমাৰটো মোৰ তেনেকুৱা একো হৈছে। কিন্তু ফুডৰ কাৰণে হৈছে নে কি এইটোতো নাজানো।
গম পাইছোঁ বাৰু আচলতে মানুহে গম নাপায়। কিন্তু এই খোৱা বোৱাই বহুত মানে হেল্থৰ ওপৰত এফেক্ট কৰে আৰু মানে মইতো মোৰ লগত হয় পাইছে বুলি মই গম পাইছো এইখিনি কথা। আগতে মইও বৰ মানে বাহিৰত খাইছিলো আৰু সদায় সদলা গধূলা ওলাই যাম নাই খাব লাগে কিবা দিনতটো ভাত নাখাই ঘৰত তাৰপিছত ওলাই যাম নাহে নে কিবা ভাল খাব মন গৈছে, এই টেষ্টটোৱে মানে আমাৰ কাম বোৰ বেয়া কৰি দিয়ে আকৌ টেষ্টৰ কাৰণে যে আমি ওলাই খাবলৈ যাওঁ। সেইখিনিতো একো ভাল তেনেকে নাথাকে, নিউট্ৰিয়েঞ্চ একো নাথাকে। সেনেকে মোৰ মানে বহুত বেমাৰ হৈ পাইছে আৰু এতিয়াতো গ'ম পালোঁ মই যিহেতু ভুগিছো ন, সেইটো কাৰণে গম পাওঁ আৰু। যে সেইখিনি কিমান যে লোকচান এটা দিয়ে আৰু আমাৰ গাত।
ঠিকে কৈছা কিন্তু তুমি মানে এতিয়া ঘৰতনো খাব লগানো কি থাকে ভাত আৰু চব্জিহে। কিন্তু বাহিৰত ইমান হুপা বস্তু থাকে টেষ্টি-টেষ্টি তো সেইবিলাক খাই পিনে ভাল লাগে ন, তাহু টেষ্ট থাকে, চ ঘৰৰ ইমান এটা নাথাকে, সেইকাৰণে মানে মোৰ এনেকুৱা খোৱা নাযায় আৰু। আৰু তো ঘৰত তেনো শাক পাচলিবিলাকে বনাই, বনোৱা যায় ন?
গম পাইছোঁ বাৰু কিন্তু এইখিনি বস্তুবোৰ যে আহিছে নতুনকেহে আহিছে আগতেতো মানুহবোৰে অকল এইখিনি একে বস্তু খিনি সদায়-সদায় খায়। খাই থাকিছিল সেইটোৰতো কিবা এটা ৰিজন আছিলে ন যে সদায় আৰু আগতে দেখিছা মানুহবোৰ কিমান বয়সলৈকে জীয়াই থাকিছিল, এশ এশ দহ সেনেকে হৈছিল। এতিয়াতো এইবোৰ বা একো ঘৰত নাখায় ঘৰৰ খোৱা ভ সেই খাদ্যবোৰ বেয়া পায় বাহিৰৰ খাই থাকে। এনেকেচোন এতিয়া মানে মানুহৰ লাইফ স্পেনটো কমি গৈছে ন, এতিয়া কিমান বেছিছে বেছি এইটি, এইটি নহ'লে নাইনটি মান পাইগে আৰু বয়সটো।
অ', এইটো কথা কিন্তু তুমি ঠিকেই কৈছা। মই এতিয়া ৰিয়েলাইছ কৰিছোঁ, মনে এতিয়াৰ জেনেৰেশ্যনৰ মানুহবিলাক মানে ইমান এটা এতিয়াতো ডেকাত তাতে মৰি থাকে ইমান। কিন্তু আগতে মোৰতো ককাৰে নাইণ্টি এইট ইয়েৰ হয় এতিয়া। তো
সেইটোৱে কৈছোঁ ন আজি আজিকালি মানে মানুহে গম নাপায়, কিন্তু এই খাদ্যবোৰ বহুত এফেক্ কৰে মানে আমাৰ হেল্থক। এতিয়া আগৰতে মানুহৰ ইমান বেমাৰো নাছিল, এতিয়াতো নতুন-নতুন বেমাৰো ওলাই থাকে। যে এইটো মানুহ আমুক হৈছে তামুক হৈছে এইটো ওলাইছে তেনেকে নতুন-নতুন বেমাৰ এইবোৰোতো খোৱাও বস্তু কাৰণে আহে। যেনেকে আগতে কত মানুহৰ ইমান ডায়বেটিজৰ ইমান দিগদাৰ আছিল? কিন্তু এতিয়াহে হয় যে অ' মানে বহুত কমন হৈ গৈছে বেমাৰবোৰ যে অ', এইটো দশটা মানুহৰ মাজত আঠটা মানুহমানৰ থাকিবই ডায়েবেটিছ।
খিনি চব খোৱা কাৰণে হয় ন? মানুহে সেইখিনি নেভাবে মানে অকল টেষ্টটো চাই যে অ' এইটো খাব মন গৈছে ভাল কিবা খাব মন গৈছে খাই আহোঁ। কিন্তু সেইটোৱে যে কি দিগদাৰ দি আছে গাটোত সেইটো বুজিয়ে নাপায় হেঁতি।
ঠিকে কৈছা কিন্তু তুমি মই এতিয়াহে ৰিয়েলাইজ কৰিছোঁ পিছে মই মানে পেত তৰ বিষ আছে হাঁ, ত' মই এতিয়াহে মানে অলমান অনুভৱ হৈছে যে সেইবোৰ খোৱাৰ কাৰণেহে হয় চাগে, কাৰণ ঘৰত যেতিয়া মই ভাত খাওঁ তিয়া মানে এনেকুৱা এটা ফিল হয় যে যে অ', মই মানে অলমান হে মানে অলমান ভাল অনুভৱ কৰি আছো, বাট বাহিৰৰ যেতিয়া মানে খাওঁ তেতিয়া- অলমান কিবা বেলেগ টাইপ লাগে, কিন্তু মানে টেষ্ট- তোৰ কাৰণে মোৰ ভাল লাগে আৰু মানে খাই এইটো অভ্যাস টাইপ- প হৈ গৈছে ন, চ' সেইকাৰণে মই খাওঁ। বাট তুমি যিহেতু ক'লা মই এতিয়া ৰিয়েলাইজ ক কৰিছোঁ যে বাহিৰা ফুডত বহুত কেমিকেল মিক্স থাকে। থিকাহে মই এতিয়া ঘৰত খেৱা খোৱা কৰিম ৰ'বা এইটো অভ্যাসটো কমাব লাগিব।
সেইটোৱে মানে এইটো নহয় যে একদম বন্ধই কৰি দিব লাগে। কিন্তু মানে এটা লিমিট থাকে ন সেইটো ক্ৰচ কৰিব নালাগে মানে ঠিক আছে এদিন মন গ'ল- সপ্তাহত এদিন বা দুদিন খাই আহিলো ঠিক আছে। কিন্তু, সেই বুলি যদি সদায় সদায় খোৱা হয় সেইটোতো বস্তুটো বেয়া হৈ যায় ন। এতিয়া মানে চোৱা খোৱা কোৱা।
নহয় মানে মোৰ যোনটোৰ লগ থাকে ন লগৰ কেইটাৰ লগত। ওলাই গ'লেও আজিকালিতো ওলাই গ'লেতো একদম ঘৰ খাদ্য নাপায় ন আৰু মই তো ওলাই যাই থাকোঁ তেতিয়া কা মানে কলেজৰ পৰা আহোঁ। তেতিয়াও মানে মোক- খোৱা যায় আৰু মোৰ লগবিলাকো মানে ফুদি হয়, সেইকাৰণে মানে আমাৰ বেছি খোৱা যায় যে- অঁ কিবা ভোক লাগিছে বল কিবা এটা খাই আহোঁ এনেকে তেনেকে চ' মোৰ সেনেকে- কে মানে বেছি ফাষ্টফুডটো বেছি- খাই খাই মানে অব্যাস হৈ গৈছে, এতিয়া মানে মোক লাগি- কে সেইটো, কিবা এটা খাব লাগে ধৰকে। ফাষ্টফুডৰ মানে কিবা এটা বস্তু লাগিবই মোক। ঘৰত আনি হ'লেও মানে খাম মই সেনেকুৱা মানে অব্যাস হৈ গৈছিলে বাত কমাব লাগিব।
বুজিছো বাৰু সেইটো মোৰো অভ্যাস আছিলে আৰু আচলতে মানে যিহেতু- লগৰ লগত ওলাই যোৱা হয় ত সেনেকে খোৱা হয় বাৰু যে কিবা খাব মন গৈছে। বা ঘৰৰ পা ওলাই গ'লে আৰু ভোক লাগে আৰু। বাট সেই বুলি যদি আমি সেইটো মানে অভ্যয়াস কৰি লও ন এতিয়া। তুমি যেনেকে কৈছা যে এতিয়া ঘৰত থাকিলেও মন যায় খাবলৈ। সেইটো তোমাৰ অভ্যয়াস হৈ গৈছে আচলতে আৰু সেইটো যদি থাকে মানে। আগতে এতিয়া বাৰু ঠিকে আছে এতিয়া একো দিগদাৰ নোপোৱা। কিন্তু আগলৈ গৈ পাবা তুমি মানে সেইখিনিৰ মই মানেটো এতিয়াই পাই গলো বাৰু। ত' সেইটো কাৰণে মই গম পাও যে কিমান দিগদাৰ দিয়ে বা কিবা।
ঠিকে কৈছা তুমি এতিয়া মই কমাব লাগিব ৰ'বা কাৰণ, মোৰ মাহঁত- তেওঁ মানে কৈ থাকে ন যে এইটো খাবা এইটো নাখাবা। ফাষ্টফুডৰ বস্তু বহুত বেয়া কিন্তু মই মানে ইমান দিনে ইমান এইমানে গুৰুত্ব- টো দিয়া নাছিলোঁ। কিন্তু লাহে লাহে মই অনুভৱ কৰিছিলোঁ এতিয়া তুমি পইচা মোৰ এতিয়াও মানে- এতিয়া বেছিকে এইটো হৈছে যে অঁ হয় চাগে বাহিৰা বস্তু। খালে হয় চাগে ন হয়ে, যেনেকৈ চবেই কয় ফাষ্টফুডৰ বস্তু বহুত বেয়া হয়।
দিয়া তুমি বুজি যে পাইছা মানে কথাটো হ'ল যে। এতিয়া চোৱা তুমি যদি সদায় সদায় খোৱাই খাই থাকা এতিয়াতো একো নহয় পিছলে এনেকুৱা হ'ব যে তুমি। একো খাবই নোৱাৰিবা মই আগতে ইমানে খাইছিলো ইমানে খাইছিলো। মোৰ এতিয়া মানে ডাক্তৰে পুৰা মানা কৰি থৈছে যে। একো এনেকুৱা খাব নোৱাৰি এইটো খাব নোৱি এনেকে হ'ব। আৰু দৰৱতটো নকয় দৰৱো এগাল পাই গৈছো। সেইটো কাৰণে কওঁ মানে যে এতিয়া যেতিয়া পাৰা ন তেতিয়া অলপ লিমিটেড খোৱা যাতে। কেতিয়াও সেইটো বস্তু বন্ধ কৰিবলগীয়া নহয়, নহলে পিছলে তোমাৰ যিমান- খাব মন গ'লেও মানে যদি তুমি খোৱা গাত বহুত দিগদাৰ পাবা আৰু।
পিছে তোমাৰ এতিয়া বেমাৰটো ঠিক হৈছেনে।
ঠিক হৈছে মানে সেইখিনি আৰু যে মানে এতিয়া মই খাবই নোপাওঁ আৰু। এতিয়া যিমান মন গলেও মই খাব নোৱাৰো, আগতে ইমানে মানে মই মন নকৰিলোঁ ন নাভাবিলোঁ একো, খাই থাকো-খাই থাকো-খাই থাকো, ঘৰত নাখাওৱে। ত' এতিয়া মানে একেবাৰে বন্ধ আৰু মই। একদমেই খাব নোৱাৰো এতিয়া যিমান মন গলেওঁ মোৰ সেইটো বাদেই দিব লাগে। আগতে যদি অলপ হলেও ভাবিলো হয় কেয়া। কেতিয়াবা যদি মন মন গ'লে মই নিজকে ৰখালো সতে এ এতিয়া। কেতিয়াবা মই মাজত খাব পাৰিলোঁ হয়, কিন্তু এতিয়া সেইখিনিও নোৱাৰো আৰু।
পিছে তুমি মানে এতিয়া একদমেই মানে নোখোৱাই ন তুমি এভইড কৰিছা নে? মানে খাব মন যায় বা তুমি খাব নোৱাৰা সেইকাৰণে নাইখোৱা?
নাই-নাই মুৰ খাব মন যায় খাব মন যায় আগতে ইমান খাইছিলোঁ, কেনেকে এতিয়া খাবলৈ মন নাযাব? খাবলৈ মন যায় কিন্তু সেইটোয়ে কৈ আছোঁ ন মই ভুগী হয় সেইটো কাৰণে তোমাক কৈ আছোঁ। যে মানে অলপ লিমিটেড কে খাবা যদি সেই তেতিয়া লিমিটেড কে মই খালোঁ হয় ইমান ভাত মানে ভাত ভাবিলোঁ হয় অলপ চিন্তা কৰিলোঁ হয় তেতিয়া এতিয়া মানে মোৰ যেতিয়া মন যায় মই খাব পাৰিলোঁ হয়। কিন্তু মই সেই তেতিয়া এইটো নাভাবিলোঁ, এতিয়াতো মন গ'লেও মানে মোৰ সেইটো বন্ধই হৈ গৈছে। যদি মই খাওঁ ডাইৰেক্ট এফেক্ট পৰি যাব মানে হেল্থত। দৰৱতটো লৈ আছোঁ-লৈ আছোঁ, লগতে আৰু যদি খাই দিওঁ তেতিয়া মানে বহুত দিগদাৰ পাওঁ আৰু।
ঠিকে। পিছে দিয়া তেনেহ'লে, তুমি যে এইখিনি বুজালা মোৰ ভাল লাগিলে। মই এতিয়া কমাম দিয়াচোন খোৱাটো ফাষ্টফুড, ঘৰৰে খাদ্য খোৱাটো বেছি ট্ৰাই কৰিম। দিয়া আমাৰ
অ', দিয়া বুজি পাইছা যে তুমি এইেখিনি কথা। ভাল লাগিল বাৰু কথা পাতি আজি তোমাৰ লগত।
অ'। দিয়া। মই আশা ৰাখিছোঁ আগত লৈকেও যে কথা পাতিব পাৰোঁ।
অ', অ', একে।
দিয়া।
উম।